হেল্ল'।
অ', কি খবৰ?
ভাল উম ভাল, আপোনাৰ?
ভালে, তুমি কি কৰি আছা এতিয়া?
এ নকবা ফুৰিব গৈছিলো যে ফুৰি চাগে আহিলে হাত ভৰি বিষ উম আহিলো।
অ আমাৰ কাৰণে কিবা আনিলানে নাই?
আনিছো চবৰ কাৰণে আনিছোছ। ছোৱালীজনীৰ কাৰণে আনিছো, ঘৰৰ কাৰণে আনিছো বহুত বহুত বস্তু আনিছো ৰ'বা। হিচাপ দিবই ভয় লাগি আছে।
খাই নেকি বা আৰু আমাৰ কাৰণে কি আনিলা বা না নানি লে পাহৰিলাই নেকি আ
নাই পাহৰা নাই আনিছো আপোনাৰ কাৰণে কি আনিছো ফুল আনিছো আৰু আপ পোনাৰ বাৰ্থডেত মাতিব আৰু ফুল দিম।
হয় হয় মোৰ বাৰ্থডে বেছি দিন নাই বাৰু এইবাৰ ডাঙৰকে বাৰ্থডেটো পালিম বুলি ভাবিছো। কেক এটা ডাঙৰ একদম দুহেজাৰ মান টকা দি হ'লে
হয়।
কেক ডাঙৰ কেক আনিম।
আনি লৈ তেতিয়া মানে চবকে মাতিম আও।
উম মাতিব মাতিব মই বহুত ধুনীয়া ধুনীয়া ফুল আনিছো আপোনাক দেখাম বাৰু আপুনি চাব। ছোৱালীজনীৰ কাৰণে এটা চাইকেল আনিছো
হ হ
আৰু ডাঙৰ ছোৱালীজনীৰ কাৰণে কাপোৰ আনিছো বাৰশ -বাৰশ লৈছে কাপোৰ ইমান দাম।
এ ইমান দাম নে
অ বাৰশ চিটতটো আৰু দামী আক।
হয় নেকি
সেইটো কাৰণে ছোৱালীজনীটোয়ে পচন্দ মই কৈছো নালাগে আহিব বস্তু লওঁতে পইচাটো শেষ হ'ল এইটো ল'ব নালাগে নাই আপত কৰি আছে যেতিয়া কি কৰিম আও
কিনো কৰিবা ছোৱালী মানুহ আও বস্তু লাগেই ধেৰ বস্তু লাগে। এতিয়া ময়ো গৈছিলো নহয় ময়ো আহিলো ময়ো আনিছো আমাৰ ন নাতিটোৰ কাৰণে সৰু চাইকেল এখন ফোন কৰি কৰি কৈ আছে আই ইতা হেৰি মোৰ কাৰণে চাইকেল এখন আনিবা।
হয়
খন আনিলো আকৌ নাতিজনীৰ কাৰণে পুতলা ডাঙৰ পুতলা এটা। সৰু ছোৱালীজনীৰ কাৰণেও সে কিবা এ চাবিত ভৰাই বেগত লয় সেয়া আনিছো। ডাঙৰ জনীৰ কাৰণে কাপোৰ এটা আনিছো আকৌ মাজুজনীৰ কাৰণেও ঘৰি এটা আনিছো, এ ধেৰ বস্তু লাগে। আকৌ মানুহ জনৰ কাৰণেও আনিছো, চেণ্ডেল এযোৰ আনিছো। কাপোৰ এটা আনিছো। এতিয়া কব নহয় আৰু ছোৱালীহঁতক চব দিলে আনি মোক নিদিলে, সেইয়া এ।
এতিয়া এফালে গলে এফালে গলেতো মই আনিছো ফুল আনিছো কাপোৰ আনিছো মোৰ কাৰণে কাপোৰ দুযোৰ আনিছোঁ। আৰু ডাঙৰ ল'ৰাটোৰ কাৰণে স্পৰ্টিং দুটা আনিছো সৰু ল'ৰাটোক কাৰণে এইটো কি জিন্চ বুলি কয় বেগী নে কি বুলি মুখত সেই আমি পিন্ধিয়ে পোৱা নাই, যেতিয়া সেয়া দুটা আনিছোঁ।
মানে সেয়া জিনছৰ আহ, হেৰি পেন্ট এটা আকৌ টপ আনিব দিছিল মই পইচাই নোকোলাল সেইটো কাৰণে আনিব নোৱাৰিলো আকৌ মই আনিছো আৰু দৰ্জাৰ মুখত যে পাৰে সেইকেইখন কৰে সেয়া-সেয়া দুখনমান আনিছো গোটেই দৰ্জা দুখনত পাৰিবৰ কাৰণে।
অ', ভৰি মোচা।
অ', ভৰি মোচা কি নাম কয় নাজানো নহয়। এতিয়া বহুত অ', বহুত ভাল লাগ হেৰি কেইখন এ হেই কাৰণে ভাল লাগিল যেতিয়া লৈ আহিলো আৰু।
হয় হয়, এফালে গলে পইচা নহলে একো নহয় দেই।
হয় হয়, মোবাইলৰ কভাৰ দুটামান আনিলো। এতিয়া একে-একে মোবাইলে এতিয়া দুটা আৰু এটা মোবাইলৰ কভাৰ আনিলো, নাচায় এতিয়া, এনে গ'ল পইচা কেইটা।
এনে গ'ল, আপুনি হেৰিটো চাব লাগিছিলে মোবাইলো
এই নামটো ইমান কিনিব বুজি নাপালো যে।
হয় হয় আৰু কভাৰ বিলাক একে একেও থাকে না।
হয় দেখাত একে সমান একে আও সেইবুলি ভাবিছিলো, এতিয়া মানে খায় খালে কি হব কেমেৰাটো নাহে তাৰপিছত আকৌ ফিংগাৰটো যে সে হাতৰ ফিংগাৰ দিয়ে যে, সেইটো বন্ধ হল উম এতিয়া সেইটো কাৰ হলে আকৌ কেনেকে কি হব! বাৰে বাৰে জানো অ হেৰি খুলি লৈ ফট টো মাৰিব পৰা নাযায় ন।
নেযায় নেযায় নেযায় হয়। নেযায় যিকোনো বস্তু এটা ললে এতিয়া চাই চিন্তি ল'ব লাগে আমি আৰু আ এতিয়া বুজি নাপাওঁ আগৰ এতিয়া
অ নাম আছে বোলে এতিয়া ছোৱালীজনীৰ লগত যোৱাহেঁতেন গম পালোহেঁতেন, এতিয়া বোলে মোবাইলত নাম আছে বোলে, সে নাম দিলে তেতিয়া বেপাৰীয়ে গম পায় আও।
হয় হয়, এতিয়া আমি আকৌ নাম কবই নাজানো পাহৰিয়ে যাওঁ মোবাইল
কি কবা আও এই জেগা বন্ধ কৰিবহে আহিলো এতিয়া
হয় মই এতিয়া মোবাইলটো চলাই আছো মই লৰাটোক সোধো অ বাবা মোৰ নামটো কি আছিলে মোবাইল কোৱা? মা আপুনি মোবাইলটো থৈ দিয়া, কি কৰিম আৰু এতিয়া।
আকৌ উম বা ৱাই ফাই মোবাইলৰ ৱাই ফাই কানেক্ট কৰিব লগা হ'লেও সে নামটো লাগে। আকৌ কি পাছপৰ্ড দি থৈ দিয়ে সেয়া লাগে আমি সেয়া একোৱে বুজি বুজি নাপাওঁ, চব ছোৱালীহঁতে খুলি দিয়ে আও ইমান সেয়া মন কৰি নাথাকো আও বুজিও নাপাওঁ। এতিয়া যেতিয়া ছোৱালী নাথাকে হয় ছোৱালী হাত নথকা হেতেন হে ভাবি থাকিলো হেঁতেন আৰু এ -এইটো টো চাব লাগিব সেইটো এতিয়া আছে যদিওঁ শিকাই দিয়া মানুহ কৰা মানুহ সেইটো কাৰণে ইমান টেন
ইমান টেনচন কৰা নাযায় আৰু যিকোনো বস্ত এটা ল'লে মেলিলে আমি এতিয়া আগতে চিনিয়ে নাপাওঁ, এতিয়া আকৌ ল'ৰা কেইটাক সুধিলে বা ছোৱালীজনীক সুধিলে গালিয়ে শুনিব লাগে সিহঁতৰ।
আজিকালি আকৌ আজিকালি বস্তুবিলাক আকৌ হেই কৰিব পাৰে নহয়, অনলাইনতো আনিব পাৰে নহয়, আমাৰ সৰু ছোৱালীজনীয়ে ফুৰিব যাব যে ট্ৰলি বেগ আনিছে দুটা একেব ধুনীয়া লাগে একে ডাঙৰ হেৰি ভিত ডাঙৰটো ভিতৰত তে মানে উম, হেৰি আৰু এটা আছে এতিয়া বেপাৰীয়ে যেতিয়া এটা দিছে তেতিয়া মই কৈছো অ', ছোৱালীজনীয়ে কৈছে দুটা আহিব আকৌ আপোনালোকে আকৌ এটা কিয় দিছে? তেতিয়াম সেই হেৰিত ল'ৰা হাঁহিছে কৈছে আপুনি মানুহ মাৰিব দিয়ক, আ-আজিকালি এনে নহয়, নহয়, এনেকে নাহে নহয়, এইটো ভিতৰতে আছে, হম দুটা অ', হয়, নিকি? তেতিয়া আকৌ পইচাটো এইবাৰ কেচ দি-কেচ দিছোঁ আৰু অনলাইন দিয়া নাই।
হয়। অনলাইন দিলেও আকৌ, আমি বুজি নাপাওঁ নহয়, অনলাইন চলা
অ', দে বুজি নাপাওঁ, ছোৱালীজনী গ'ল কলেজত, তাৰপিছত মোক ফোন মাৰিছে। আকৌ কি অ', টি পি নেকি লাগে আকৌ তাইক ফোন মাৰিছোঁ, ফোন মাৰি সেয়া অ', টি দিছোঁ তাৰপিছত আকৌ দুহ-দুহেজাৰ চাৰিশ একচল্লিশ টকা ল'লে।
দুটা আহিছে আৰু।
অ', দুটা আনি অ', দুহেজাৰ চাৰিশনে দু এশ আছিল জানোঁ পাহৰিলোঁ, দুশ একচল্লিশ টকা নে চাৰিশ একচল্লিশ টক সেনেকুৱাই কিবা এটা আৰু, ফুৰিব যাবৰ কাৰণে বা কাপোৰ এতিয়াৰ পৰাই চিলেক্ট কৰিছে, নাতি ছোৱালী এজনী আছে ওচৰতে। তাইকো মাতিছে কোনটো পিন্ধিলে ভাল হব, কোনটো পিন্ধিলে লগত থাকিব, চেন্দেল যোৰ কেনেকুৱা নিম ওপ খন কেনেকুৱা ল'ম, বাপৰে বাপ! ঘড়ীটো কেনেকুৱা ৰঙৰ ৱাহ! গোটেই একদম অ' গোটেই অ' মই খঙে উঠি গৈছে, তাইক কৈছো দু-দুই তাৰিখে যাবা এতিয়া পৰা দিব লাগে নেকি হাহ, এই মাটি আলিয়ে একদম ভৰাই একদম।
সময় হৈছেও নহয় চাগে। সময় হলেই আজি আজি কেই তাৰিখ হ'ল জানো সময় হৈছে।
আজি ছাব্বিশ তাৰিখ নেকি, ছাব্বিশ তাৰিখ নে সাতাইশ তাৰিখ। হল জানো
জানো, পাহৰি যাও নহয়, না হেই গাও হেৰিটোয়ে নজানা হৈছো ৰ। মাহৰ হিচাপটো পাহৰি যাও।
হয়, পিছে এতিয়া খোৱা-বোৱা কৰিলানে নাই?
খোৱা-বোৱা কৰিছোঁ, মোৰ আলহী আহিছিলে আহি পাইছোঁ মই এইফালৰ পৰা ফুৰি পেলাই আলহী আহিছিলে, আলহীক আকৌ বিষ অ' আলহী আজি বোৱাৰীজনী নাতিকেইটা গল।
হয় হয়। আহ, সিহঁতৰ স্কুলো খোলা চাগে পৰীক্ষা চলি আছে হয়।
পৰীক্ষা আছে।
হয়, হয়।
সিহঁতে গ'ল এতিয়া আৰু দুগৰাকী আছে
অ, মানে জোৱা নাই আও
নাই-নাই বৌ যোৱা নাই বৌ আৰু কাকা আছে পৰহি মানে যাব বোলে সিহঁত। ত
হয়-হয় এতিয়া কিবা কাম কৰিব মানে ঘৰৰ কাম কৰিব?
অ, ঘৰৰ কাম কৰিব মানে এটা মটৰ বহাব সেয়া বোলে বৰিং কৰিব। আৰু ইয়া হেৰি চাজা কেইখনমান ঢালিব।
অ' বৰিং কৰিলে কিমান ল'ব মটৰটো? আমাৰো এটা কৰিব লাগিছিল।
বৰিং কৰিলে চব মিলাই চব মিলাই পেলাই সুধিছিলো আঠ হাজাৰ টকা নে কিমান কৈছিলে।
অ বাপৰে ইমান দাম নেকি?
অ হেৰি মটৰ আৰু বৰিং ৱাৰ হেৰিছে ৱাৰ চাৰ পাইপ চাইপ বহুত আছে না বস্তু গোটেই ফিটিং দিব আৰু। আৰু মিস্ত্ৰী খৰচ চৰচ সব একেলগে থাকিব আৰু।
অ, ডাঙৰ মটৰটো মানে ডাঙৰ না সৰুটো?
হিহ এইটোত হয় এতিয়া সৰুটো নে ডেঙা ত'সেইটোহে গম পোৱা নাই এ
অ, এতিয়া কি হেৰি হব দমকলতে বহাব নে
নাই-নাই এক্সট্ৰাকে বহাব এক্স ট্ৰাকে বহাব পাইপ চাইপ কিনিব লাগিব আকৌ বিছ ফুট না পঁচিছ ফুট পাইপ পুতিব লাগিব মি
অ, বিছ-বিছ ফুট আমাৰ ইয়াত বিছ ফুট পুতিব লাগে তোমালোকৰ তাত কিমান মান
আমাৰ ইয়াতো বিছ ফুট, পঁচিছ ফুট তেনেকুৱাকে পুতিব লাগে মট
অ তাৰমানে পঁচিশ ফুট পুতিলে পঁচিশ ফুট পুতিলে মানে ভাল।
হয় তেতিয়া পানীটো বেছি ভাল হয়।
অ বেছি ভাল হয় ধৰি লোৱা পানীতটো ভাল হয় বিশ ফুট ত্ৰিছ ফুট উঠিলে মানে অকমান অকম হেৰি হয় আৰু পানীটো ওলোৱাটো মানে
আইৰণতটো থাকে অলপ হয় আইৰণতটো থাকে অলপ আৰু পানীতো অকমান অসুবিধা কৰে।
আইৰন থকা পানী খালে আকৌ বেমাৰ হ'ব নহয়।
বেমাৰ হ'ব এতিয়া ফিল্টাৰ চিল্টাৰ আমাৰ এতিয়া ফিল্টাৰো ইমান ভাল নহয়।
ফিল্টাৰটা আনি ল'বা বেছি নহয় নহয় এতিয়া পোন্ধৰশ ষোল্লশ মান ল'ব।
হয় মই এতিয়া ঘৰতে বনাই লৈছো এটা ফিল্টাৰ পানী খিনি মানে অলপ দমকলো পানীখিনি অলপ বেয়া কাৰণে ঘৰতে এটানাই লৈছোঁ কিন্তু বনালেও ভাল নালাগে না কিমান একসোবাৰে পৰুৱা চৰুোৱাা পৰি থাকে। অসুবিধা লাগে এতিয়া মানে কোনোবা এ তেনে
হেৰি ডলা দি কেনে ঢাকি থবা।
থাকি থওঁ হেৰি কৰি জাল মাৰি দিছো। জাল মাৰি দিলেও মানে ইমান ভাল নালাগে। অ অকমান অসুবিধা হয়য়ে পৰুৱা চৰোৱা তাৰ ভিতৰত তই এই কেনেকে সোমাই গমেই নাপাও।
পৰুৱা যে সৰু সৰু পৰুৱাটো ওলাইছে বহুত দিগদ
অ বহুত অসুবিধা হয় সেইটাৰ কাৰণে।
হ'ব দিয়া নহলে বহাই লোৱা তাৰ পিছত কথা পাতি আমিও বঢ়াম নহয় কেনেকে বহাব লাগ হব দিয়া এহত